পৰিণীতা
অ' কোৱা প্ৰিয়াশ্ৰী
কি কৰি আছা?
এয়া শুই আছিলো
অ', বাকী ভাল ঘৰত? মই এ খোজকাঢ়ি আছো অলপ অ', অ', বাকী তোমাৰ ঘৰত ভাল?
অ' মোৰ ভাল ভাল তোমাৰ কোৱাচোন?
মো মোৰো ভাল ভাল দে মোৰো ভাল দিয়া অ', বাকী ভাত পানী খালা?
অ' ভাত খালো।
অ' অ' তাৰ মই অথ খালো খাই পেলাই অলপমান এ খোজকাাঢ়ি আছো আগপিনে
অ' অ' মই খোজ ইমান সদায় নাকাঢ়ো আৰু মাজে মাজে কাঢ়া হয় আৰু
মোৰো তেনেকে ইমান সদায় কাঢ়া নহয় কিন্তু এতিয়া মানে বত বতৰটো ধুনীয়া বতাহ মাৰি আছে হে সেইকাৰণে আগপিনে ৰখি পেলাই মানে খোজকাাঢ়ি আছোঁ হেই ৰাস্তাত নহয় বাৰু মানে চোতালতে আমাৰ কেম্পাচটো মানে বহুত ডাঙৰ তোমাৰ সেই তাতে যদি খোজকাঢ়ি মানে তাতে খোজকাঢ়ি থকা হয় আৰু অভ্যাস হিচাপে নহয়, এনেই মানে এতিয়া বতাহটো ধুনীয়া মাৰি আছে। তেনেকে তেনে অ খোজকাঢ়ে মানে এনেই হম হেৰি হিচাপত নহয় আৰু কাহা হয় তেনেকে হেৰি কৰি পেলাই। অ বাকী আগতেতো ধৰা ব্যায়াম-চিয়াম মই তেনেকৈ কৰা নহয় মোৰ। আগতে মানে কি আমিতো শংকৰদেৱত পঢ়িছিলো। ন শংকৰ শং স্কুলত মানে আমাৰ এটা মানে ক্লাছ ওৱানৰ পৰা টেনৰ লৈকে তোমাৰ তাৰ মানে পি এ এ বিষ ষয়ে আছিলে শাৰীৰিক বুলি। তাতে, তাত মানে তোমাক অ আমাৰ সূৰ্য্য নমস্ক কাৰৰ বুলি কয়। সেইটো মানে তোমাৰ এটা ব্যয়ামে হয়। দহটা এক এক্সাৰচাইজ আছে অ তাই সেইটো মানে আমাক প্ৰায় কৰি কৰিছিলো মানে। এতিয়া নকৰা হলোঁ আৰু পাহৰা হেৰি কিন্তু মানে তেতিয়া মানে পুৰা এইবিলাক শিকাইছিলে আমাক সূৰ্য নমস্কাৰ, তাৰ পৰা বিভিন্ন ধৰণৰ মানে তোমাক যোগাসন, ব বজ্ৰাসন এইবোৰ মানে আমি শিকিছিলোঁ আৰু পুৰা
অহ ভালে।
অ এইবোৰ মানে শিকায় শিকা হৈছে কিন্তু এতিয়া মানে বহুত বছৰ এটা গেপ পৰি গ'ল ন।
অ সেইটোয়ে সময়ৰ ব্যৱধান হৈ গ'লে অলপ মানে
অ অ আৰু তেতিয়া ধৰা, অ তেতিয়া ধৰা আমাক শিকাইও দিছি ছিলে। তেনেকে তেনে আৰু এতিয়া মানে কি আৰু বস্তুবিলাক সূৰ্য্য পাহৰিছোঁ মানে কেনেকে কৰে হেৰি কৰে। কিন্তু অলপ অলপ মনত আছে আৰু এ সূৰ্য নমস্কাৰটো কৰো মাজে মাজে কৰোঁ। কিন্তু তেনেকে তোমাৰ এক্সাৰচাইজ বুলি নহয় আৰু মানে সদায় হেবিট বুলি আৰু কেতিয়াবা কৰা হয় আচলতে কৰি থাকিব লাগে স্বাস্থ্যটোও ভাল ৰাখে
উম আজিকালিৰ স্বাস্থ্যৰ কাৰণেতো কৰিবই লাগে ব্যায়াম হওক
অ আৰু ব আৰু বেমাৰ আজাৰ বিলাকো মানে নহয় তেতিয়া ব সোনকালে গতিকে মানে কৰাতটো মানে সোনকালে কিবা এটা হয় যে মানে বয়স বুলি নহয় আজিকালি সৰু ল'ৰা ছোৱালীবিলাক সৰু ধৰা এই গেছ এই আমুক এই মানে প্ৰতিৰোধ ক্ষমতাটো দিনক দিনে কমি আহিছে ৰোগ প্ৰতিৰোধ কৰা তাৰ ফলতে ব্যয়ায়াম এইবোৰ কৰিলে মানে দৈনন্দিন মানে কৰাটো আচল ভাল কিন্তু আমি মানে এলাহতে আমাৰ কৰা নহয়
অ সেইটোয়ে আমাৰ অসমীয়া মানুহ বিলাকৰ এলাহটো এনেও বেছি
তাৰপা সেই তেনেকে মানে হেৰি কৰা হয় আৰু মাজে মাজে ধৰা চাই থাকো কিু কৰা কি নহয় মানে এলাহতে
অ সেইটোৱে আৰু
বাকী ভাতক দি খালা আজি
কনী আলু দালি, তেনেকে আৰু তুমি?
আ অ মইো তেনেকে আজি নিৰামিষ ভতে খালো আৰু মানে হেৰি ঘ নহয় সেইবোলি নহয় হয় মানে আমাৰ এনেই শনিবাৰে নিৰামিষ মানে মোক মানিব দিছে বৃহস্পতিবাৰ মানে কি, কালি মাংস, মাংস খালো। আজি মানে নিৰামিষ তাৰৈয়েকৰ ঘৰত তাৰ পৰা আৰু কন্টিনিউ খাই থাকি থাকিব নোৱাৰি গৰমত আৰু মই মানে মা মছলাবিলাক কণ্টিনিউ খাব নোৱাৰোঁ মানে অলপ মানে গৰমতৰ পেটটোও মানে মোৰ আৰু মানে মোক অলপ গেছটো', -গেছ', মানে মোৰ সোনকালে হৈ যায়। আৰু মানে কণ্টিনিউ অলপ উ যদি মই তোমাৰ পুৰা মা মছলা খাওঁ হেৰি খা মোক মানে অলপ দিগদাৰ দিয়ে মানে সেইটো কাৰণে মানে প্ৰায় মানে মই মা মছলাৰ পৰা দূৰতে থাকো আৰু অলপ
অ অ
আৰু এইবিলাক তোমাৰ মই তেনে ফাষ্ট ফুড এইবোৰ মানে তেনেকে মই ইমান নাখা মানে খাওঁ কিথ তেনেকে মানে খুব মানে- কম মানে- কম- খোৱা হয় মানে আৰু মানে খোৱাও ভাল নহয় ন।
উম তৈলজাতীয় বস্তু- টোবোৰ এনেও বেয়া- খালে-
খোৱা হয়নে ফাষ্ট ফুড?
মোৰ অ- অলপ কমোৱা হৈছে আৰু।
অ- অ নাই- নাই পৰাপক্ষত অ- পৰাপক্ষত পাৰিলে নাই-
মহাবিদ্যালয়লৈ যোৱাৰ সময়ত তেতিয়া মানে বেছিকে খোৱা হৈছিলে বন্ধুৰ বৰ্গৰ লগত এতিয়া কমি আহিছে আৰু।
অ- লাগিলে মানে কি আৰু কে ঘৰতে মানে বনাই খোৱা বা ভাল এতিয়া এম ধৰা আমি- হোটেলৰ ৰেষ্টুৰেণ্টবিলাকত কেতিয়াৰ তেল কৰ তেল কেতি কে কেইদিনৰ বস্তু সেইটোতো আমি নাজানো ন?
নাই- নাই অ- সেইটোৱেতো।
বোৰ খাই থাকিলে তোমাৰ বেছি মানে হেৰি হয় আৰু শৰীৰটোৰ সে- আৰু বেমাৰ আজাৰ বিলাকো বেছি হয় আজি কালি- সেইকাৰণে মানে অ- খোৱা বোৱাবিলাকত মানে য-
ভাল-সেইটোয়ে। হস্পিতাল যিমান বাঢ়িছে মানুহৰ বেমাৰো- সিমান বাঢ়ি গৈ আছে।
অঁ তোমাৰ- বাকী তুমিনে ফল মূলবিলাক খোৱানে?
ফলমূল তেনেকে কল আপেল-
উম- মোৰ বাৰু অ- মোৰ বাৰু কল অ- অ- কল খোৱা হয় কলটো মই ভাল পাওঁ, কিন্তু আপেলটো মই তেনেকে নাখাওঁ মানে আপেলটো বেয়াই পাওঁ মই। বাকি ধৰা তোমাৰ নাচপতি এইবোৰ খাওঁ আমলখি, কমলা আৰু ডালিম এইবিলাক মানে খোৱা হয় কিন্তু মই আঙুৰ- আ- আপেলটো মানে একদমেই বেয়া পাওঁ।
উম- বাৰু ডালিমটো ভালেই তেজৰ কাৰণে খাব লাগে। ঠাণ্ডা দিনত কমলা খোৱা হয় বাৰু।
মই-মই মানে কমলাটো ইমান ভালো নাপাওঁ ইমান বেয়াও নাপাওঁ মানে তথাপিও মানে খাওঁ আৰু। কমলাটো? আৰু তোমাৰ ডালিম- ও মানে হিমগ্ল'বিনৰ পৰিমাণ যাৰ কম হিতকে তেওঁলোকে মানে খালে বহুত- ভাল আৰু এই বস্তুটো। দিয়ক তাবাহি সি তেনেকে আৰু খা- মানে পৰাপক্ষত পাৰিলে ফল মূল খোৱাত- তটো মানে ভাল আৰু আৰু এতিয়া ধৰা হিমগ ডালিমটো তোমাৰ তেজৰ কাৰণে ভাল, ক'ল খালে ধৰা তোমাৰ বহুত প্ৰটিন থাকে ন হাই প্ৰটিন তাৰোপৰি তোমাৰ। বাদাম, বুট মগু এইবোৰক এ অ' মোৰ মোৰো অ ৰাজ ৰাজ ৰাজমাহটো মোৰ তেনেকে খোৱা নহয়। কিন্তু মোৰ গোটা মগুটো খোৱা হয় মোৰ, হে কৰি পেলাই আৰু খাব লাগে বস্তুবিলাক প্ৰটিনো থাকে আৰু মানে যিমানে ধৰা আৰু। তেলজাতীয় বস্তু তাকে এইবোৰ বস্তু খালে মানে তোমাৰ ধৰা বেমাৰ আজাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে।
অ' সেইটোৱে।
স সেইটোৱে মোৰ তেনেকে কোৱা কি আৰু ধৰা তোমাৰ ভিটামিন এতিয়া ধৰা কমলা, আমলখি এতিয়া চি ভিটামিন, তেনেকে থাকে ভিটামিন বোৰ নাপাই হে সেইবিলাকে আৰু, বাকী ফুৰিব আজিৰ দিনতটো কি কৰিলা?
আজিৰ দিনতটো তেনেকে ক'তো ওলাই যোৱা নাই, বতৰো ইমান
অ' অ' আজি অ' আজি আজি বন্ধ ক'তো ক'ৰবাত প্লেন আছিল নে গৈছিলানে?
নাই নাই আজি নাই যোৱা ক'তো, ঈদৰ আজি বন্ধ।
আজি মোৰ তেনেকে মানে এইবাৰ যোৱা নহল মানে এনেই ধৰা কিবা প্লেন থাকে। তে বন্ধত? এইবাৰ তেনেকে নাই মানে যাৰ লগত অ তেওঁলোকো ঘৰত নাই মানে গৈছে বাহিৰত গতিকে পা ঘৰত এয়া আৰু এই ইফাল সিফাল কৰি থাকিলো। বাকী তুমি আজৰি সময়ত কি কৰা?
আজৰি সময়ত আপোনাৰ কিতাপ পঢ়া হয়। তাৰপিছত আহ তেনেকে কিবা কিবি ইটো সিটো আপোনাৰ কৰা হয় আৰু ঘৰৰ কামো কৰা হয়। ফুলৰ লগতো লগা হয়
তুমি ফ ফুলৰ লগত ম মোৰো মানে ভাল পাওঁ মানে পানী দিয়া তাৰ পৰা ফুল ৰোৱাটো মোৰ বহুত চখ। সাগৰৰ পৰাই আৰু দেখিও ভাল লাগে ধুনীয়া ফুলনিখন হৈ থাকিলে আৰু মানুহৰ ঘৰত যেতিয়া উম - উম তুমি যাব বা তোমাৰ মেইন আকৰ্ষণটো তোমাৰ ফুলে। ফুলে, ফুলেই তোমাক আকৰ্ষণ ফোন কৰি আনে আৰু মোৰ মানে ফুলৰ মানে কালেকচন। অ, আৰু মানে ফুল বিলাক কৰ লগত টাইম মানে সময় কটাবলৈ পাই নিজৰো ভাল লাগে। সম মানে মা - মা মনটোও ভাল লাগে। সেই কৰি পেলাই ময়ও বাৰু ফ ফুল অ ', ফুলৰ প্ৰতি মোৰ এটা ৰাপ আছে। আৰু মানে আমাৰ ঘৰত ধৰা ফুল আছে। কিন্তু কেতিয়াবা ধৰা এই বতৰৰ কাৰণে তোমাৰ মাজতে ডালিয়া পুলি ৰুইছে ছিলো সেই বত তৰৰ কাৰণে মানে ধুমুহাৰ কাৰণে মানে গছ বিলাক চব হেৰি হৈ গ'ল। তপা বহুত হেৰিও হয় তাৰ কাৰণে। কিন্তু হ'লেও এতিয়া মানে ডালিয়া ফুল টো এবাৰ আমাৰ নফুলিলে মানে যি কিবা খুলিছিলে এই বতৰৰ ফলত তাৰ মানে হেৰী হৈ গ'ল তোমাৰ। এনে বাকী বাৰু আছে আমাৰ। তগৰ ফুলজোপা ফুলিছে এতিয়া। তাৰ পৰা গোলাপ ফুলজোপা আছে। তেনেকে আছে আৰু ৰুও আৰু মই। মাজে - মাজে সেই কৰি পেলাই। আৰু কেতিয়াবা নাথাকেও তোমাৰ। সোনকালে মৰি যায়।
সেইটো হয় বাৰু। মাটিৰ ওপৰতো কথা। ছাহ সাৰ পানী, পোৱাৰ ওপৰতো
আৰু মানে কি গোবৰ, টো মানে পুৰা দিব লাগে সেই কৰি পেলাই, তা পা পানী এনেকে দিয়া হয় বাৰু হে কৰি পেলাই, তথা গোবৰ আৰু আমাৰ মানে উম ঘৰৰ গাঁৱত
উও অ ছাগলীৰ মলপা টোও ভাল
এতিয়া আমাৰ ঘৰতে ধৰা তোমাৰ, গৰু আছে সেইখিনিৰ পৰা আমি গোবৰ খিনি পাওঁ আৰু গাঁওৰ সেইবিলাকত গোবৰৰ অভাব ন চহৰত অকমান দিগদাৰ হয় কিন্তু আমাৰ গাঁৱৰ অঞ্চল বিলাকত গোবৰক কোনো, ধৰা হেৰি নাই গতিকে সেয়াও কৰা হয়
একেই হয় আমাৰো, উম উম
অ, বা আ সেইবোৰে আৰু কৰি থাকোঁ দিনৰ বাকী কিতাপ দুখো দুই এখন পঢ়োঁ। মাজে মাজে, মেগাজিন সেইবোৰ তাপা সেয়াই আৰু, অ প্ৰান কিতাপ পা তোমাৰ আইনা, নন্দিনী তেনেকে পঢ়া হয় তাৰ তাৰ উপৰিও আগতে, মেগাজিনবিলাক খুব পঢ়িছিলোঁ তোমাৰ অসমীয়া প্ৰতিদিন এইবোৰ অ, এতিয়া মানে, পঢ়ো যদিও মানে আগৰ সেৰিবিলাক তুলনাত কমি গ'ল মানে বস্তু বোৰ
হয় বাৰু সেইটো হয়
অ, অ ঠিকেই আৰু
উম, অহ ঠিক আছে দিয়া